ইমান ইমানমান টাইম লাগোব পিছত
এ নহয় দে মই ফোনটো হে কৰ কি কয় যোগাযোগতটো লগা নাছিল। মই মানে সেই ক'ত দিছিলো মই মানে অলপ এ আকাশেদি উৰি যায় যে সেইটো কৰি দিছিলো মই মানে।
অকাশে দিয় উৰে নেকি।
আ আকাশেদি উৰে। নোৰু মই। মোৰ পাখি নাই। পাখি নাই মোৰ, পাখি নাই মোৰ।
লগাই লৈ পাখি এইডাল।
এ, সংগী বহিব।
মই মই লগেই দিম দে।
এ, সেনেকা লগালেও শুলকি পৰিব। সেই গজি আহিবা লাগিব। আঠা গিলা ভাল নহয় আজিকালি।
গজাই দিম নহয় মই।
নালগে মই নগজাও যে।
কিয়?
তোৰ আৰু কেইটা আছে?
এই নম এই এই নম্বৰটো খালি আৰু এটা থাকিব, চাবমিট সেই
অ', অ' হ'ব দে আৰু এইটো কৰি কিনে হেৰি কৰি দিবি।
নামভৰ্তি কৰিবা। এইটো কৰিলে আৰু এটা থাকিব আৰু এটা থাকিব।
মুঠ কেইটা হ'ল? মুঠ ঘৰ তোৰ কেইটা হ'ল? মুঠ ঘৰ ঘৰ খৰ। মুঠ ওঠৰটা ঘৰ হ'ল নেকি তোৰ?
এতিয়া এইটো ওঠৰ ওঠৰ নম্বৰ। হয় ন'? ইতে ইতে অ' উঠৰ নম মানে কি?
অ' তই ওঠৰ নম্বৰটা ঘৰ কিনলি, তই ঊনৈশটা ঘৰ কিনিলি মানে।
অ'।
অ'।
উনৈচ নম্বৰটা ঘৰ কিনিলোঁ। তাৰেপিছত নেক্স বিশ নম্বৰটো ঘৰ কিনিম।
অ'।
অ', অ' ভাত খালি?
অ' নাই নাই, নাই নাই এ, মোৰ অ', অ', অ' ক্ষমা কৰি কৰি দিব। নহ দে উম, এই কি ক কি নাই খাৰ ল এনে, এই কৰি আছিলোঁ। মই মানে ঘৰ কিনি আছি
দুই নম্বাৰ অ', অ'। ঘৰো কিন নেকি তই?
অ'।
ঘৰো কিন'?
অ' ঘৰ কিনি আছিলোঁ মই।
কেইটা পালিনি?
পাইনা, এ, বেছি নহয়। কালি ৰাতি মই সেই কৰলো পাঁচটা ঘৰ কৰলো, পাঁচটা ঘৰ কৰি কিনে আৰু এটা ঘৰ কৰ্চু, কৰি কিনে আজি চাৰিটা আৰু ঘৰ কিনিলোঁ।
অ'। চাইৰটা ঘৰ কিনলি আজি?
অ'। এ, হ'লেও মোৰ কালিহে একমিনিট ৰ আজি চাইটা ঘৰ কিনা নাই, আজি তোৰ আজি দু টা ঘৰ কিনলো। আৰু মোৰ দুট টা ঘৰ বাকী আছে আৰু এই দুটা ঘৰ কৰ কৰি কিনে আৰু সেই কৰিব লাগিব, আৰু ঘৰ হেই কৰিব লাগিব।
অ' আৰ
এইবাৰ এটা ভাল হৈছে দে।
আৱে খচ্চা লাগিব।
এইবাৰ, এইবাৰ এটা ভাল হৈছে দে। আৰু স্বচ্ছ হাব লাগিব আৰু এইবাৰ এটা ভাল হৈছে দেই এ তোৰ এইটো নাই, এইটোৰ নহয় এ তোৰ এই হোৱাক নাই নেকি ইটু এশ আশী সময় হোৱাৰ পিছত কাকো যোগাযোগ কৰিবা নালাগে আৰু তই নিজা খগতো পঢ়বা লাগব আৰু দাই টাং বাদ দি, বাদ দি, বেলেগ, বেলেগ কথা, বেলেগ কথা
আৰা, আহ সেইইকাৰণে তিনি সময় গেল তিনি সময়
অ'।
ভাত কি বনাইছিল?
নাজানো।
কিও নাজানো?
মই, মই ৰাতিপুৱাৰ পৰা দুটাই কাম কৰিছো। দেখা আৰু ঘৰ কিনা
অ'।
খা আৰু ঘৰ কিনা।
উ, তোমাৰ পেটটো বিষাব লাগছি।
কিওবা।
নিখা নাই নে পুৰত দৰে আহিছিল জলা খাই দিছিলো বন
অ'।
কি জলা কোনোবা চুখ মেলি দি চুমা খাই।
অ'।
উ, আজি, আজিনে মই এনে তই আজি দ্বিতীয় মহাবিদ্যালয় কিকাৰে আহিসি
আজি নাই। আজি সেই নহয় নেকি।
অ, বুজি পাইসু শনিবাৰ।
অ'।
আজি নাই না কি কাম ইছটান ওকমান বহাৰ্মা
এ নাজানো এ তাক ভাবছো কি কৰো ইছ ৰাম মো ইচৰাম আৰু মই তাকালৈ যাম খোজ কাঢ়ি, খোজ কাঢ়ি
গাহৰি, গাহৰি থ
আৰু কিবা নকওঁ বেয়া যা মোৰ ধুনীয়া কাম আছে ঘৰত। মই আৰু গাড়ী হতত তাকালে মই নৰো যাবা।
এই চচম বহুত
চাও দ চোন
নহ'লে ক'ত দিম চাই এই গাওঁ হ
এ নাজানো এদা চাও দোচোন।
বানান খজ হবতে নলা খজুলি হবতে আমাৰ এ কিনা মানে বহুতছে
এ, নক আৰু।
দুহোজাৰ টকা দিওঁ দিয়। ঠিকে আছে মই দি দে মইছো দুইহেজাৰ টকা মই কৈছো দুহোজাৰ টকা দি
নকওঁ দে।
কিমান লৈছে পা
তোৰ ধ, এ শুনচোন তোৰ ধমাহটো সোমা নাই ন।
হা?
দৰমাহাতো সোমোৱা নাই ন'।
সোমাং সোমাং হৈ আছে আৰু সোমাং সোমং।
কিমান?
দুই-দুইশছবিশ।
কি ইমান কম কমকে হেৰি হৈ আছে জমা আছে নে নাই?
জমা নাই এশদহ কৰলো, খৰচ কৰলো, কি হৈছিল জানা নাই, কি হৈছিল জানা নাই হেল্ল'।
তো অহ।
হেল্ল'। এই এইমাত্ৰই এশ টকা এটা আছিল, এশ টকা এটা আছে আৰু। কেচ আছিল, শুনচানা। এই ওৱাৰেচ আনবা ওৱাৰেচ আনবা
অহ।
দেউতা নাই, দেইতা নাই। সেইটোৱে আমাৰ একসম সদস্য যে নাই। সেইটোকাৰণে এই হাপে
যিটো সোমাওঁ-সোমাওঁ হৈছে সেইটো মোৰ তাত থৈ দিবি, কাৰণ আমাৰ দ্বিতীয় শুন, শুন, শুন। কাৰণ আমাৰ দ্বিতীয়খন মহাবিদ্যয়ালয়ৰ পৰাই যি নিব। তাৰে গুৰুতোই প কৈছে যে, এনেই পাঁচশ, পাঁচশ-পাঁচশ মানে আগতে
মই এটা কওঁ, মই এটা কওঁ। মই বাৰশ টকা হলি নাযাওঁ এক হাজাৰ হলি নাযাওঁ।
কিমান?
আঠছত যাম।
চলি যদি বেছি হয় কম ব' সেইটো কাৰণে চলি, চলি বেছি কৰি আছোঁ।
যিমানেই হওঁক মই এহজাৰত নাযায়।
আগতীয়াকে পাঁচশ সেই কৰিবা দিছিল।
এই জিমি, যি মই নেদো আগতীয়াকে মই, আগতীয়াকে মই নেদো কাৰণ কিমান নহয় মই এতিয়া ধৰবানৰো এতিয়া মই নাজাবাওঁ পাৰোঁ।
অহ, নাজানোঁ আৰু।
মই কি ক'লো আঠশকে হলি যাম।
অহ, দে হ'ব দে, চাওঁ সেইটো মিলেই কিনে।
এক হাজাৰকে হলি মই নাযাওঁ কাৰণ মই জানোঁ ক'ত-ক'ত নিব মই জানোঁ গম পাই গেইছোঁ।
এ এক মিনিট ৰ' চোন। অহ। অহ, বা। অহ, শুনছোঁ হ'ব দে, সিমান মানে হ'ব দে লাষ্টত।
নাই মই, একহাজাৰ ল'লে মই নাযাওঁ দাইৰেক্ট ইতেনে উঠেই দিছোঁ মই।
আঠছ, আঠছ হ'লি হ'ব নে?
আঠছ হ'লিহে যাম মই কাৰণ মই জানোঁ তাই কি যে আমি য'ত-য'ত গৈছিলোঁ, এক হাজাৰ টকাত তাকেলেগি নেনেই ক মই জানোঁ লেখি লেখি দিম মই। নেনে বুলি, আধা ক'বাত ক'বাত অলপ-অলপ জাগাত লৈ যাব তাৰপৰা আৰু নেনেই চাবিচোন মই লিখি দিম। তাকে জেগাত এইগিলা গাড়ী সোমাবা নেদেই, এইগিলা গাড়ী সোমাবা নেদেই। যি যোনখান গাড় লৈ যাব সেখান গাড়ী সোমাবা নেদেই।
আৰু এটা, আৰু এটা জাগা যাবা পাৰি। কি কৰো কওঁ নে, ভত দীৰ্ঘওকাৰে ভূ
এ নাযাওঁ।
কিয়া?
গেলি তাতে যাম কমত যাম, নাজা যদি আমি বেলেগ টিপ বনাম। এইগিলা লগৰ চলি গিলা হৈয়ে আছে। - অহ, আৰু বন্ধুগিলা হৈ আছে বন্ধু।
কিয়া তিনি আঠ শূন্য শূন্যত নাযা।
কি?
আঠ শূন্য শূন্য হ'লি নাযা।
আঠ শূন্য শূন্য হ'লি যাম।
অ' হ'ব দে, আঠ শূন্য এ শুন আঠ শূন্য শূন্য হ'লি তোৰ এ নাই কমেও চাবি হা, সংগঠনতো ওঠৰটা সেই বিচাৰবা দিছ চ চলিব।
নাই, সেইগিলা ওঠোৰটা চঠোৰতা নাই। শুন, শুন, শুন, মই কওঁ বাহনখানে কিমান
এই ইয়াত দি কিমান হ'ব।
বাওঁ মাহে নো কিমান লয় সেইটো লাগে।
কিমান বা লয়, সেইটো আৰু সেইটো মই যোগাযোগ কৰা নাই কাৰণ মই গুৰুজীক যোগাযোগ কৰিলে ডাইৰেক্ট কম। অ' এই ছবিকেইখান দিচোন মোক লেখাই পিনে মোৰ লেখাই হোৱা নাই।
পোন্ধৰ হাজাৰ পোন্ধৰ হাজাৰ, পোন্ধৰ হাজাৰ টকা হ'লেও আমাৰ হৈ যাব। সেইটোৱে বাৰ বাৰটা বা তেৰটা চলি। আঠছকে।
অ' এই সময়তো চাবি দে বেছি সময় নাই আৰু। বুতছানে বেছি সময় নাই আৰু।
গ'মছো গ'ম পাইছোঁ।
অ'। অ' তাৰ পিছত আৰু এটা কৰ আৰু এটা কৰাৰ পিছত মই ভাত খাবা যাম।
বনাওতে যদি হয়।
অ'।
শুনছা তেতিয়াহ'লে আঠশ মানকে হৈ যাব হপাই।
অ' হ'ব হ'ব পোন্ধৰটা চৈধ্যটা হৈছি এ। চৈধ্যটা একদম, আৰু শুন, শুন, শুন, চৈধ্যটা হে আৰু চাবি গুৰুজী এটা তাৰপিছত আহ আমাৰ উম' সেইটো, এই আমাৰ মানে
নহ'ব।
কি কয় সেটো, অ' হেৰি অ', অ'। শিক্ষয়ত্ৰীটো যা কালি যাৰ আছিল, তাৰে সেই দুটা ধৰিলে মানে সেই ক্ষেত্ৰত চাৰিটা বা পাঁচটা মুঠতে ধৰি থৈ দিলো আৰু।
সেহেটো দিবই লাগিবো সিমানকে।
হয় ত ম তাইও দিব লাগবো।
হ'লে দেখোন হলেই দেখোন এটা চৈধ্যটা এফালে পাঁচটা হ'লেই দেখোন ঊনৈশটা।
অ' এ বাইশটা নাথাকে।
বাইচতা থাকিয়ে থাকিব।
কেইটা থাকে।
পিছ ফালে পাঁচটা থাকে আগত বেছি ওৱেদ থকা নাজানে কোনখন মানে নাগাম নে
এহে তুহে তুহেতটো মই। টো এই যোগাযোগ কৰি কিনে সুধবা দিছোঁ। মই যোগাযোগ কৰি কিনে সুধবা দিছোঁ। মানে কি কৈছে জান অ'। কি কৰিছে জান সেই কৰিছ সেই অলপ আ দাদা আৰু এটা কৰ মোক